এনে আছো তুমি?
এয়া মই এনে বহি আছো। গৰম কেনেকুৱা?
এই আজি বহুত গৰম দিছে।
অ ভাত পানী খোৱা-বোৱা কৰিলা নে নাই?
নাই কৰাই নাই, তুমি কৰিলা?
নাই কৰা আজি গৰম।
অহ অহ। বহুত গৰম দিছে আজি একেবাৰে। ঘৰত চবে ভালে আছে?
অ ভালে তোমালোকৰ?
উম ভালে।
বাহিৰত বহি আছা নে ভিতৰত?
অ বাহিৰতে বহি আছো।
বতাহ দিছে জানো?
আজি মানে ইমান বতাহ দিয়াই নাই বতাহ নাই গছৰ পাতেই লৰা নাই। আকৌ যি হেৰি ফৰকাল হৈ আছে কালিলে ৰ'দ দিব দিব বহুত।
দিব আকাশত বহুত তৰা ওলাই আহিছে।
উম উম দিব।
ম'হৰ উৎপাত, অহ। মহৰ উৎপাত খাই -খাই বহি আছো আমি।
উম উম। আৰু ভিতৰত থাকিলেও গৰমে লাগি থাকে।
অ সন্ধিয়া, নহয় নহয়। আৰু লাইনটো নাথাকে। তে নহয় মাজে সময়ত গলেই আমাৰ পিনে দুবাৰ মান, তোমালোকৰ?
আমাৰ জানো গৈছে নেকি।
অহ। সন্ধিয়া কি খালা?
সন্ধিয়া মই এই এইমাতো আনাৰস খাইছো। তেনেকে সন্ধিয়া একো খোৱা নাই আৰু
ঠিকে আছে দিয়া অ গৰমত আনাৰস খাইছো ছা ভালে কৈছা।
উম উম ভাল আৰু পেটৰ কাৰণেও ভাল। উম আহ মাংস বনাইছে নেকি? তুমি কি বনালা?
ব্ৰইলাৰ মাংস আনিছিলে যে সেয়া ভাজিলো, দালি বনালো আৰু
তোমাৰ হাজবেণ্ড যোৱা কথা আছিল যে গ'ল।
আহ!
হাজবেণ্ড যোৱা কথা আছিল যে গ'ল বোলো।
অহ অলপ আগত গৈছেহে।
অ অ ভালে গৈছে ন।
অ, এবছৰ কাৰনে গৈছে। চে আৰু।
অ ভালেই আৰু ভালৰ কাৰণে যোৱা যে।
উম, আজিকালি বছৰ কেইটা সোনকালে যায় গে। দুপৰীয়া দালি বনালোঁ, ভাজি বনালোঁ। কণী বনাইছিলো, তোমালোকৰ?
আমাৰ দুপৰীয়া অ নিৰামিষাও মানে ধুন্দুলি খাৰ বনাইছিলে আৰু কিবা বেঙেনা শুকান মাছে এ নেক কি কিবা বনাইছে মই নাজানো।
উ ধুন্দুলী চব্জিটো খাই কেনেকুৱা লাগে।
অ মই বহুত ভাল পাওঁ মানে হেৰি কঁঠাল, গুটি দিলে একদম ফেভৰেট আৰু-
উ মই মানে খাৰটো খাই পোৱা নাই এনে ভাজিটো খাই পাইছো।
অ অ খাৰ খাই পোৱা নাই মই বনাব জানো বাৰু- মই বহুত ভাল পাওঁ এইটো, মই আগতে হ ৰুমত থাকোতে নিজে বনাই- অ অঁ অঁ নাই বহুত দিন বনাই খাইছো ৰুমত অকলে অকলে এনেও মন আৰু কেতিয়াবা
ক'ত আছিলা ক'ত পঢ়িছিলা?
মই মৰিগাঁও তাতে আছিলো যে ৰুমত ফাৰ্ষ্ট ইয়াৰ ছেকেড ইয়েৰ, মানে হাই ছেকেণ্ডাৰীত
আহ অ আহ অ
তাৰ পিছত সেয়া ডিগ্ৰী ললো যে বি এছি তাৰপিছত- মানে ঘৰৰ পৰা অহা যোৱা কৰি হলো আৰু- এ হায়াৰ ছেকেণ্ডাৰীত পঢ়া লোতটো অলপমান বেছি আছে। য সেইটো কাৰণে ৰুমত আাছিলো।
ঠিকে আছে দিয়া অহা যোৱা কৰিবও অসুবিধা হয়। ভাগৰ লাগিব আহি কিনে কলেজৰ পৰা ক্লাছ কৰি আহি।
উম উম হে এতিয়াও ভাগৰ লাগে হলেও মানে ৰাস্তাটো ভাল হ'ল যে- মানে একদম চিধা চিধী ৰাস্তা
চিক
সেইটো কাৰনে উ
এচাইনমেণ্ট লিখি আছিলা যে।
হেৰি মেজিক মেক্সিম গ'লে মানে চৈধ্যটা মানুহ নোহোৱালৈ নাযায় ন। আজিকালি এইবিলাক হৈছে যে কাৰেণ্টৰ
ৰখি থাকিব লাগিব তুমি আহ আজিকালি পিলপিলি কেইখন হৈ কিনে ভাল হ'ল উম আৰু আগতে তুমি যে অ তুমি যে কৈছ। চৈধ্য়টা মানুহ নহলে নাযায় ৰখি থাকিব লাগিব আমনি লাগি যায়। ক্লাছ দেৰি হ'ব গ পোৱাহে নাযাব। এনেকুৱাৰ নিচিনা
উ বত প্ৰব্লেম আছিলে, আমাৰ মৰিগাঁও হেৰি, এতিয়া যে বিজয় লক্ষ্মী হস্পিতাল তাত সেই নহয় এ বং
অ অ
তাৰপিছত এতিয়া আকৌ আজি বাৰ নো? শুক্ৰবাৰ না হেই সোমবাৰ পৰা মানে হেৰি কৰিব সোমবাৰৰ পৰা মানে আগত যত আছিলে শিৱ মন্দিৰ তাত টাউন টাউনত আছিল নহয় আগত তালৈ লৈ যাব পিছত গুৱাহাটী। ষ্টেটটো এয়া অ অ গুৱাহাটী ষ্টেণ্টো এ মায়া' বজাৰৰ ইয়াত আহি যাব আগতে যত মানে আছিল আৰু এতিয়া মানুহৰ বহুত অসুবিধা হয় ইয়া টাউনৰ পৰা আহি থাকিব লাগে এয়াৰ ষ্টেনলে এয়া
সুবিধা হ'ব নে
অ এতিয়া সুবিধা আৰু মানুহৰ কাৰণে কিন্তু মানে আ আমি বাৰু কলেজৰ ৰাস্তাতে পাও কিন্তু মানে হেৰি আমাৰ সুবিধা আছিলে কলেজৰ ওচৰত হই ষ্টেণ্ডটো আমি ষ্টেণ্ডলৈ নাহো বাৰু মানে কলেজৰ সন্মখতে পোৱা যায় অলপমান আগুৱাই গ'লেও। আহিয়ে থাকে গাড়ী।
তোমালোকৰ আজি ভাত খোৱা দেৰি হৈছে ন।
হা হা।
আজি তোমালোকৰ বোলো ভাত খোৱা বোৱা দেৰি হ'ব আৰু
অ আমাৰ এনেও দেৰিক খাই ভাত ঘৰৰ মানুহে খাইছে চাগে মোৰ ওপৰত ধুন।
কিয় তুমি আজি ভাত নোখোৱা নেকি?
উম নাখাওঁ বুলি ভাবিছো।
ৰাতি ভাত খাই শোবা
উম আএ মানুটো যোৱা নাই উম।
অ নেটৱৰ্কতটো প্ৰব্লেম হৈছে নি মাততো লাগি লাগি আহিছে। মৰ্ণিং মই পাঁচটা চাৰে পাঁচটা সনেকুৱা। পাঁচটা চাৰে পাঁচটা বা ছয়টা এনেকুৱাতে উঠো।
অ কেটা বজাত শুৱা ৰাতি
ৰাতি শুওঁতে এঘাৰটা দছটা এতিয়া হাজবেণ্ড গ'লগৈ নহয়। য'ত নাই অকলে তেতিয়া সোনকালে খাই সোনকালে শুই দিম।
অ অ সোনকালে শুব লাগে বেছি টোপনি গলে মানে ভাল আৰু এনেকে ইমান। কম কম টোপনি কৰিলে স্কিনৰ মানুহো বেয়া চক এইবিলাক। দেহৰ কাৰণে বহুত বেয়া সোনকালে শুই যাব লাগে আৰু সোনকালে উঠিব লাগে খোজ কাঢ়িব।
অ হাজবেণ্ডে এনেই দেৰি মোবাইল চাই তাৰ লগতে মোৰো টোপনি নাহে।
মইনে খোজ কাঢ়িবৰ কাৰণে ওলাবা বোলো ফিল্ডত
অ তুমি গৈ আছা নেকি?
নাই এদিন যোৱা নাই যাম বুলি ভাবি আছো খালি মানে।
কেতিয়াবা যাবা মোক কল কৰিবা।
খালিছ। জানো এতিয়া উঠিব পাৰিলে যাম আৰু মানে এলাৰ্ম দিলেতো উঠিব পাৰুৱে। এনেও উঠিম বুলি যদি ভাবি থকা যে তুমি কালি উঠিবা।
অ উঠিম তুমিও উঠিবা মই কল কৰিম।
অ আজি চাগে টোপনি নাহিব ভালকে আৰু
এ কি নহয় ৰাতিপুৱা সোনকালে উঠিলে গা বিলাক ভাল হৈ থিক। ভাল লাগি থাকে হয়নে।
বহুত বেমাৰ ন এ ছোৱালী মানুহৰ ক্ষেত্ৰত বিশেষকে পি চি অ দি এইবিলাক মানে বহুত প্ৰব্লেমে খোজ কঢ়িব লাগে আৰু
অ অ আমি ফিল্ডত খালি দৌৰিম দিয়া এইবাৰ।
অ অ মানে সোনকালে গলে মানুহজননৰ নথাকিলে ভাল লাগে আৰু
উ অ এনে বহুত মানুহ হৈ যায়গৈ আজিকালি মানুহ বিলাক শকত হৈ গৈছে বেমাৰ আজাৰ বহুত। সেইকাৰণে সোনকালে উঠি দৌৰিব লাগে বা খোজ কঢ়িব লাগে তেতিয়া দেহতটো আৰাম লাগে।
উম হম মানে বহুত মানুহ বিলাক হেৰি হৈ গৈছে এহুৱা হৈ গৈছে আৰু মোবাইল চাই চাই মানে কি হৈছে মোবাইল চাই চাই এনেই ছঘন্টা। সাত ঘণ্টা পঠাই থাকিলেও একো হেৰি নহয় কিন্তু এঘণ্টা এটা আধা ঘণ্টা এটা এক্সাৰচাইজ বা।
পোচ আহিবই। মান হেৰি লাগি যায় টান লাগি যায়। মানে এনেকুৱা লাগে যে টাইম নাই এনেকুৱা লাগে টাইম নাই সেইটো কাৰণে টাইম নোলাই কিন্তু মোবাইলটো চাই থাকিবলৈ একদম এক নাই
অ হ আমনি নালাগে আজিকালি মানুহ বিলাক চোৱাচোন কি যিমান ফেচিলিটী এই ইমান মানুহ এলেহুৱা হৈ হৈ আহি আছে আগতে মানুহ আগতে মানুহ জলপান খুন্দিছিলে ঢেঁকীত আজিকালি মিক্সি ওলাল
এই ঢেঁকী আগতে ঢেঁকী কৰিলেও বহুত হেৰি হয় ন দেহৰ চলাচল বিলাক হেৰি হৈ থাকে অংগ বিলাক
অ আজিকালি মানুহৰ এলেহুৱা হৈ গ'ল ক অ এই এতিয়া এ চি ওলালে ভূটাৰ ওলালে ক'লা ওলাল সেইবিলাক ওলাওতে আজিকালি কাৰেণ্ট
কাৰেণ্টটো গ'লে মানুহ ওলাই যায় অলপমান এতিয়া কাৰেনো
অ আজিকালি মানুহ বিচনী লৈ বহিয়ে নাথাকে নেদেখোৱে আগত দিনৰ মানুহ চুকেই দুখন ল'ব পদূলি মুখতে বিছ বিচি বিচি বহি থাকিব বতাহ খাব আজিকালি মানুহ ভিতৰতে সোমাই থাকে
আমে আম বাহিৰত বহ সেইটোৰ আগত এতিয়াতো সেইটো নাই আগতে দিনতো দিনতো গছ তলিত এবাৰ বহিব পৰা যায় এতিয়া গছ তলি তেনেকুৱা নাইয়ে বহিবৰ কাৰণে
উম আৰু আৰু আজিকালি মানুহ বিলাকে গছ গছনি কাটি বহুত উম বিপদজনক নিচিনা হৈ পৰিছে
উম একদম এই আমাৰ এই এইখিনি হাততে অলপমান বা পাই আছিলে লগৰ এজনী সিফালে আজি গৈছোঁ সেইফালে ৰ'দ একেবাৰে এইফালে হাবি অলপ আছিলে সেইখিনিও কাটিবলৈ আহে এনে ৰ'দ আৰু চবফালে
চেৰ
অ এই গৰমৰ মাত্ৰাটো বৃদ্ধি হৈ গৈছে ন উম
গছ গছনি ৰুব লাগে মানুহে বৰষুণ নোহোৱা হ'ল খেতিয়কসকলৰ বাবে চিন্তিত হ'ল উম খেতিয়ক সকলৰ চিন্তিত হৈ গৈছে
হেৰি আমাৰ এইফালে পানী নাই গুৱাহাটীৰ আকৌ একেবাৰে অলপমান বৰষুণ দিলে পানী হয়ে একেবাৰে হেৰি হৈ যায় কৃত্ৰিম বান
কৃত্ৰিম বানপানীৰ সৃষ্টি হয় যায় কৰো পানী ক'তো যাব নোৱাৰে বুজা নাই
সেইটো কাৰণে চব নল বিলাক একেবাৰে লেতেৰা চেতেৰা চব বন্ধ ন আমাৰ ইয়াত আক এবাৰ বৰষুণে হোৱা নাই
উম সেইয়াই
উম দিয়া নহলে হ'ব দিয়া হা উম পিছত কথা পাতিম